আহ হেল্ল' তোমাৰ ভইচটো মানে শুনা নাই ভালকে সেইকাৰণে এতিয়া শুনিপাইছো বাৰু যে কি খবৰ ক খবৰ খাটি ভাল ন তোমাৰ
কি কৈছা
নহয় খবৰ খাটি ভাল নে বোলো
ভালে তোমাৰ
আহ ভালেই বাৰু মোৰ। পিছে আহ খালোঁ খালোঁ তুমি?
খালো ময়ো।
এতিয়া কি কৰি আছে?
আছো এনেই।
আ ঘৰ নে বাহিৰত
ঘৰতে আছো
আচ্ছা ঘৰ কৰবাত দিবানে
খবৰ ভালেই
আচ্ছা পিছে আজি দিনটো কেনেকোৱা গ'ল তোমাৰ ন দিনটো কেনেকোৱা গ'ল তোমাৰ
তোমাৰ কছল গম দে নাই?
গৰমটো নকবি আৰু সোধিবই নালা লাগে এইটো মানে এইটো পাৰ্চ কিবা ততে মানে ই আহি যায় মানে এহে হে, গৰমটো পুৰা দি আছে আমাৰ ইয়াত। পূৰা দি আছে একপ
উম ক'বই নালাগে ন এনেকুৱা গৰম বা টিকা ফতা ৰ'দ
হি হি মানে গৰমত থাকি মানে ভাল লাগে মোৰ, তোমাক কেনেকোৱা লাগে হে হে? মোৰ মানে গৰমত এটা কি ভাল লাগে তোমাৰ, কি ভাল লাগে নাই গৰমটো?
মোক গৰমটো ভাল নালাগে, ঠাণ্ডাটো ভাল লাগী।
এৰি মোক বেছি ঠাণ্ডা ভাল নালাগে, গৰমটো বেছি ভাল লাগে।
নাই মোৰ মানে গৰমটো ভাল নালাগে ন, ঠাণ্ডাটো বেছি ভাল লাগে। ঠাণ্ডা দিন ঠাণ্ডা দিনত আছে এতিয়া কম্বলৈ শুই থাক। এটা গৰমত হৈছে এটা ফেন চলাই, হৈ থকা আৰু ডিষ্টাৰ্ব
ডিষ্টাবটো হয় বাৰু অ প্ৰব্লেমটো বহুত হয় বাৰু গৰম দিনত। তথাপি মানে মোৰ মোক অলপ ভাল লাগে গৰম দিনটো।
হা!
মানে গৰম দিনটো অলপ ভাল লাগে কিয় জানা?
এ মোৰ ভাল নালাগে।
ই মোকতো ভাল লাগে মানে কিবা কিবা মানে যি দি আৰু কিবা কিবি কৰিব যাওঁতে মানে ভাল লাগে অ।
তোমাক কি গৰম দিনটো ভাল লাগে নেকি?
অ ভাল লাগে বেছি নালাগে আহ খালি হাণ্ড্ৰেড পাৰ্চেণ্টৰ পৰা কালি মোক এটা টি পাৰ্চেন ভাল লাগে।
অ ভাল নালাগে মোৰ মানে ঠাণ্ডা দিনটো বেছি ভাল লাগে, ঠাণ্ডা আপোনাক কমল চম্বল লুই ন শুই থাকিম। তেত তেতিয়া মানে মোবাইল চোবাইল চাই ভাল লাগে। মানে এতিয়া গৰমত ন একদম মানে মহে খাই আৰু সেই
এতিয়াতো ম মোক কামৰি আছে এতিয়া মাৰ কি মাৰি আছে মাৰ মহ। মোক কিবা ঘৰ নাই যে ৰাস্তাত আছো যে কনে পুৰা মহ খায়।
অ। জেগামাৰী তেনে খাবেই বাৰু, তাতে এডাল ধূপ লৈ ল'বা।
ধূপ নজলা লোকে ভাবি কি কৰি আছে? ল ডুবুব ধূপটো কহা জ্বলাই পিনি
গা ধোৱা তেতিয়া ঠাণ্ডা লাগিব।
অ এতিয়াতো অ ধুলো বাৰু সন্ধিয়া সময়ত এতিয়া নোধো। আজিৰ দিনটো আজি দিনটোতো পাঁচবাৰ বাৰ হ'ল গা ধোৱা মোৰ, ইমান গৰম ভাবৰি ভাবি। অ হয়, মানে এ মানে বেছি মানে বেছি, আৰু বেছি। কেই দিয়ে দিয়ে মানে দিনক দিনটো মানে গৰমটো।
আহ।
আজি অলপ বেছি দিলে বা ইয়াক হুম, কোৱা।
বৰষুণতটো দি দিব পাৰে ন ৰাতি হলে দিনত বা ৰ'দো দিয়ে না। মানে ৰাতি হলে বৰষুণো দিলে বহুত ভাল লাগে আৰু, মানে লাইটটো থাকিব লাগে বৰষুণো দি থাক।
বৰষুণ দিয়াতে এতিয়া অসম অব্ধি কি কম চে কম থাকিব নেকি আৰু কেইদিনমান ৰ'দ।
নাই এনে সকে বাৰিষা দেখোন মানে বৰষুণতো দি আছিলে। এতিয়া আকৌ নিদিয়া হৈ গ'ল। এতিয়া এনেকুৱা টিকা ফটা ৰ'দ দিছে নহবা কবই নালাগে।
দিনা পানী বেছি হ'ল। যে কিবা এটা মানে তাক মানে উশাব দিছেগে মানে ঘৰত পুৰা। তেতিয়া মানে বৰষুণ ভৰি একদম বৰষুণ দি পিনি পুৰা পানী ভান পানী নমাই দে সেইকাৰণে ৰ'দ দি আছে আৰু পানে গোটেই। পানীকেইটা উখাব দিব তাৰ পিছত আকৌ বৰষুণ দিবগে।
বৰফত অলপ সোমাই থাকিব মন গৈছে আৰু। বৰফতে পুৰা এচি। অ হেৰি ফিউজত পায় সমান মন গৈছে আৰু।
আচ্ছা তেনে ঘৰত পিচ তাকে উমাই থাক বৰফ বনি যাব তেতিয়া।
নহয় মানে বেছি টাইমই নহয়। মানে এক ঘণ্টা দুই ঘণ্টা এনেকে থাকিলে ভাল আৰু।
এক ঘণ্টা দুই ঘণ্টা অবৈ পাপ ইমান টাইম। তেতিয়ালৈকে সওচাই গৈছে বৰফ বনি যাব তয়।
নাই এনেকুৱা গম দিছে ন বহুত গম দিছে আৰু সেইটো কাৰণে কৈছো। বাৰু।
উম।
এতিয়া ফেনও পাত্তা নাপায় ফেন মানে ওপৰফালে হাৱা যায়।
অ এইটো ক'ব নাই পুৰা পাত্থাই নাপায় সচাই গৈছোহি মানে আৰু। অ ত কোৱাটো ভালেই মানে অ, উ ফ্ৰিজত থকাই ভাল অ।
সেইটোয়ে হৈছে, মই কোৱাটোৱে হৈছে আৰু।
আহ কি কম
একচলি। ফিউজৰ পানী খাবা ফ্ৰীউজত সোমাই তেতিয়া বৰফ হৈ থাকিব।
উম। পিছে পঢ়া শুনা কেনেকা চলি আছে তোমাৰ। আহ হেল্ল'। হেল্ল'।
কোৱা, আৰু।
আহ সেইটোয়ে কৈছো এনে পঢ়া শুনা কেনেকে চলিছে তোমাৰ।
এৰিলো বাৰু।
অ আচ্ছা। পিছে কি কৰিম বুলি ভাবিছে এতিয়া এনেই বিজনেচ লাইনত নাই কিবা।
অ।
আহ। তাৰ ভইচটো হোৱা নাই মানে ক্লিয়াৰলি।
অকৱ।
সটো অ নহ মানে এতিয়া মানে কি কৰিব বিচাৰিছা মানে এইটো হুদিছো।
এনেই কিবা মানে কোনটো লাইনত যাব বিচাৰিছে এতিয়া অ। আহ উ শুনি আছ টো হেল্ল' মানে তোমাৰ ভইচটো কটা কটি আহিছে এতিয়া।
মানে নেটৱৰ্কে প্ৰব্লেম হৈ আছে ন।
আচ্ছা এতিয়া মানে কি অ অ হয় সেইটোৱে নহয় মানে এনেই কি কৰিম বুলি ভাবিছে এতিয়া এতিয়া মানে কিবা লাগিব কাৰণে
কি কৈছা
নহয় মানে কি কৰিম বুলি ভাবিছা এতিয়া মানে এতিয়া মানে কি আৰু লাইফৰ কাৰে কিবা কিবি চলিবৰ কাৰণে এনেই বিজনেছ
নেছ মানে কৰাত মানে ফুৰিব যাম বুলি ভাবি আছো অ
এইটো কিবা মানে ট্ৰিপত যোৱা মানে এইটো প্লেনিং কৰি আছ বহিয়া
অহনে ফুৰি ফুৰিব যাম এতিয়া গৰমো আহিছে ন গৰমত
এতিয়া বৰফত কিবা মানে অ যাম আৰু য'ত বৰফ আছে তাত
ন মানে ন এনেই ফুৰিব যাম আৰু লগৰ বান্ধৱীবিলাকো ফুৰিব যাম আৰু
যাবতো লাগিব বাট উম এইটো ত নহয় মানে ঠাণ্ডা জেগাত যাব নে নহ আমাৰ ইয়াত গৰম দিয়া বেছি মানে এইটো জেগাত যাব।
য আহি আহি যাবা
আচ্ছা মইতো ফ্ৰী আছো বাৰু
তুমি ক'ত যাবানো?
আহ মোৰ মতে শ্বিলঙলৈ বেছি ভাল হব নেকি?
উম চবে খালি শ্বিলঙয় কৈ থাকে যাক শুদিলো তাৰমানে শ্বিলঙে। মানে বেলেগ জেগাৰ নাম নকয়ে চব খালি শ্বিলং শ্বিলং শ্বিলঙে।
ওচৰৰ দেকোন তাৰ পিছত লাডখ গ'লেও হ'ল এইটোত ওচৰ ওচৰ ওচৰতে আছে।
চবে কৈ শ্বিলঙীয়ে যাম মানে বেলেগ জেগা নায়ে।
বেলেগ জেগা মানে ঘৰত বেছি ঠান্ডা মানে ফ্ৰিজত গ'লে ভাল হ ফ্ৰীজ আহ হেল্ল' নহয় মানে ফ্ৰিজত গ'লে ভাল হ'ব নে ফ্ৰিজৰ ভিতৰত।
অ কি কথা কোৱা হে? ফ্ৰীজত টো বেছি টাইম সোমাব নোৱাৰা নহয়।
ঠাণ্ডা ঠান অ আৰ্টচা আৰু এটা জেগা আছে। কও নি নামটো জুনটো জেগাত গলে ভাল হব। এইটো কিবা এট এম এ টি এমৰ ভিতৰত থাকিলে মানে পুৰা ঠাণ্ডা মানে। এচি আছে যে সেইকাৰণে অ তাতো পুৰা আৰামত থাকিব পাৰিব তই।
অ সেইটোটোও টোপনি আহ যাবই ন
তাতো পুৰা ঠাণ্ডা হৈ থাকে নে চি পিটিং কৰি থৈ দিছে তাৰ পিছত এনেই পইচা উলিয়াম সোমাব লাগে তাৰ পিছত বহি থাকিব লাগে।
মাৰ মাৰ আমি বছোমি মাৰ ন ভাই মাৰ মাৰ আছে বা মই বাইকে আছে।
ইমান মানে হাল্লা শুনি আছোঁ শুনি কেনে সুধিছোঁ আৰু।
অ ভইচটো মানে ইমান কিবা মানে এটা শুনি পায় নে।
ইয়াতো মানে শ্লকে কৈ আছে। ই নহয় মানে বইচটো ইয়াৰ পৰা শ্ল' ই ইটো শ্লকে কৈ আছে তথাপি মানে তালৈকে। পুৰা কিবাত মানে ফুল চাউনত শুনি আছে নি। কেতিয়াবা শুনি নাপায় কেতিয়াবা শুনি নাপায় কেতিয়াবা মানে পুৰা মানে। ক্লিয়াৰলি চাউণ্ড টো যায়।
মোৰো মানে এনেকুৱাই কিছুমান মানে। কিছুমান টাইমত নেটৱৰ্কৰ কাৰণে বৰ প্ৰব্লেম হৈ যায় মানে।
হয় বাৰু এইটোতো উম এদিনা মোৰো হৈছিলে বাৰু। মোৰ কালি হেৰি এদিন এদিন হোৱা নাই তিনি দিন তিনি দিন হৈছে মানে।
কেতিয়াবা কেতিয়াবা মানে হৈয়ে থাকে। নেটৱৰ্ক কাৰণে বৰ প্ৰব্লেম হৈ থাকে ন শুনি নাপাওঁ। সেইফালৰ পৰা মানে মাত মাতটোহে ঠিকেই মানে। ফটাফটি আহে মানে।
উম।
মোৰ ফালৰ পৰা মানে ধুনীয়াকে যায় সেই। সেইফালৰ পৰা মানে শুনি নাপায় আৰু।
মই এতিয়া কৈছিলোঁ নাই ৰ'দ ৰ'দ কেলে মোক ভাল লাগে আহ শুনিছা নে নাই। হেল্ল'।
হেল্ল'। হেল্ল'।
উম মই ৰ'দটো ভাল নালাগে দিয়া।
হেল্লো।
খানাটোৱে। ভাল লাগে।
মানে মোক। অলপ ভাল লাগে কেলে জান মোৰ মানে। ৰ'দ দিলে মানে ৰ'দ দিলে নেটৱৰ্ক পুৰা পাই। মানে বৰষুণ দিলে নেটৱৰ্ক মানে শ্ল' শ্ল' পুৰা। শ্ল চলি মোৰ এইকাৰণে ভাল লাগে আৰু দিলে মানে।
ৰ এতিয়া কিবাতে এইটোৱেই।
অ।
শুনি আছ ত। মইটো শুনা নাই বুলি নাই ৰ'দ কেলে ভাল লাগে জানো মোক গৰমটো। হেল্ল'। অ হেল্ল'। না শুনি আছটো মানে তোমাৰ ভয়েছটো আহা নাই। হেল্ল'। অ হেল্ল'।
অ কোৱা কৈছোঁ শুনি আছোঁ তোমাৰ মাতটো শুনি আছোঁ।
আচ্ছা ত মানে গৰম কেলে বাৰ লাগে জান। পূৰা মানে ৰ ৰ'দ দিলে ন গৰমত। মানে পূৰা মানে নেটৱৰ্ক পূৰা ক্লিয়াৰ ক্লিয়াৰ মানে কি পুৰাও পায় মানে। প্ৰব্লেম হ'লে হ'ব নিদিয়ে মানে বৰষুণ দিলে ন নেটৱৰ্ক পুৰা শ্ল' চলে মোৰ এইকাৰণে।
অ হয় নেকি পিছে এটা কাম কৰিব নেটৱৰ্কৰ যে। সেই তাতে ওপৰত বহি ল'বাগে নেটৱৰ্ক। ক যত আছিল নহয়। মানে বুলি তাত তাতে উঠি কিনো তাতে কথা
আচ্ছা ঠিক আছে নহ'লে ন টাইম হৈ গল না হা ঠিক আছে বোলো
আহ
হ হব।